হেল্ল' হেল্ল' অ শুনা পাইছানে মোৰ আৱাজটো
অ কি কৰি আছা
মই মানে অকনমান আগতে আহি পালো হেল্ল' এতিয়া এনেই শুব লৈছিলো জোষ্ট আৰু
অ কিবা জব চব কৰা নেকি
অ নাই মই মানে টিউশন কৰাও
অ
টিউশচনৰ পৰা অকমান আগত আহিলো সেইকাৰণে মই ক্লাছ চছেভেনলৈকে অল চাবজেক্ট কৰা
অ
এইট নাইন টেনৰ অকল অসমীয়া আৰু ইংৰাজীটো চাওক
অ ঠিকে স্কুলতো কৰঢোৱাা নেকি
স্কুলত কৰাইছিলো মই যোৱা মাহলৈকে এইবাৰ এইটো মাহত এৰিলো মানে মোৰ আচলতে দূৰ হৈছিলে হেংৰাবাৰী লৈকে সেইকাৰণে
অহ মানে গুৱাহাটীতে থাকা ন
অ অ মই গুৱাহাটীতে থাকো
অহ
তোমাৰ ঘৰ ক'ত
মোৰো গুৱাহাটীয়ে হয় পাঞ্জাবাৰী
অহ মোৰ বাৰু জ্যোতিনগৰ এইফালে বামুণী মৈদাম যে গুৱাহাটী কলেজ, এইটো চাইডত
মানে ইয়াৰে পৰা হেঙৰাবাৰী আমাৰ বহুত দূৰ হৈ যায়
উম জানো জানো
আৰু স্কুলৰ টাইমিংবোৰ ৰাতিপুৱা সোনকালে থাকে ন মানে ৰাতিপুৱা ধৰক উম ধৰা হেৰি টা মানত আছিলে সাতটা পঞ্চল্লিছত মই গৈ পাব লাগে
অহ
সেনেকুৱা হ'লে মই সাতটা মানতে ওলাব লগা তাইম। ৰাতিপুৱাতে গাড়ীৰো প্ৰব্লেম থাকে।
অহ অহ
সেয়ে গতিকে এৰি দিলো, তুমি জব কৰা?
নাই মই ষ্টুডেণ্ট হয়, মই বি কম পঢ়ি আছো ছিক্স চেমিষ্টাৰ।
অ ক'ত কৰি আছা, ক'ৰ পৰা?
মই এইয়া ছয় মাইলত আ কলেজ এখন আছে নহয় কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ।
অ হিতেশ্বৰ শইকীয়া কলেজ, অ
সেইখনত।
হম তুমি আ এইচ এছ ক'ৰ পৰা কৰিছা? অহ, আৰু স্কুলিং?
কি কৈছা?
আৰু স্কুল?
আৰু স্কুল, অহ স্কুল অহ এই বনগাঁওৰ ফালে বেলতলাৰ ফালে এখন প্ৰাইভেট স্কুল আছিলে সেইখনত। নামটো ক'লে বাৰু চিনি নাপাবা।
এইটো চাইডত আমাৰ ইমান যোৱাও নপৰে ন।
অহ
উম উম ঠিকে, মই পিছে অসম জাতীয় বিদ্যালয়ত পঢ়া আছিলো।
অ মইয়ো অসম জাতীয় বিদ্যালয় জাতীয় বিদ্যালয় স্কুলতে পঢ়া, অসমীয়া মিডিয়ামৰে আছিলো। পিছত আ এইচ এছ ত মানে হায়াৰ ছেকেণ্ডাৰীত উঠাৰ পিছত আকৌ ইংলিছত চব ইংলিছ মিডিয়াম হৈ গ'ল এতিয়াৰ পৰাটো ইংলিছ মিডিয়ামে আৰু।
হায়াৰ ছেকেণ্ডাৰীত মইয়ো ইংলিছ মিডিয়ামে লৈছিলো। কাৰণ ডিগ্ৰীত সহজ পাম বুলি আৰু, অকমান টান পোৱা যায় প্ৰথম অৱস্থাত তাৰপিছত আৰু সিহটোৱেই মানে পাৰা হয় গৈছিলো, ইকনমিক্সৰ ক্ষেত্ৰত বিশেষকে মানে অসমীয়া সেয়াটো দিগদাৰ লাগে ইকনমিক্সত। সেইকাৰণে মানে মই ইংলিছটোৱে লৈছিলো বে এতিয়া
বি এ পাছ কৰি কি এম এও কৰিছা নেকি?
অ মই এম এ ও কৰিলোঁ, মই টুৱেণ্টি ফৰতে এম এ পাছ কৰা।
আচ্ছা
তোমালোকৰ এতিয়া ফৰ ইয়াৰ
অ, উম, চাৰি বছৰ ৰীয়া হৈ গ'ল আগতে তিনি বছৰ আছিল এতিয়া আকৌ চাৰি বছৰীয়া কৰি দিলে।
তোমালোকৰ চাগে এম কম ওৱান ইয়েৰৰ হ'ব।
অ ওৱান ইয়াৰৰ হ'ব, তেনেকে একো মানে এতিয়ালৈ ভালকে কোৱাই নাই যি কি হ'ব।
তোমালোক ফাৰ্ষট বেটছ হবা নেকি চাগে চাৰি বছৰীয়া, উম। সেইকাৰণে তোমালোক ওলালে গম পোৱা যাব।
তাকে আমাৰ টাইমত মানে তেনেপ থা লাগি আছে এতিয়া কিবা কৰে চৰকাৰে একো ভালকে ক'বই নোৱাৰে।
অ কাৰণ তোমাৰ ফাৰ্ষ্ট যেতিয়া এডমিশন লৈছিলা তেতিয়া এয়া চাৰি বছৰীয়া ডিগ্ৰীৰ হেৰি একো কনচেপ্ট নাছি
আছিল আছিল। এডমিশন লওতেই আছিল আমি যেতিয়া সোমালো তি চািৰ বছৰীয়া কয় উম
মানে মই টো আজি ধৰা যোৱা বছৰ মানৰ পৰাহে শুনিলো আৰু যে চাৰি বছৰীয়া হয়। ইছে
অ নাই। যোৱা বছৰৰ আগৰ বছৰৰ পৰা হৈছে।
উম। তেতিয়াই চাগে কিন্তু তোমালোক অ ম আমা তোমালোকৰ চি বি চি আছে ন?
নহয় নহয়।
চি বি চাচ নহয় ন, নহয় নহয় চি বি চি এছ।
অ অ চি বি চি এছে হয় মই চি বি এছ
অ নহয় চি বি চি এছত উম। আমাৰ বেটছৰ পৰা চি বি চি এছ ষ্টাৰ্ট হৈছিলে তোমালোকৰ চাগ গে কমাৰ্চৰ খিনিক আমাৰ টাইমত আৰু মেজৰ দিয়া নাছিলে। ফাৰ্ষ্ট চেমিষ্টাৰত নেকি?
একো দিয়া নাই মেজৰ আমাক মেজ নাই আমাক দিছে থাৰ্ড চেমিষ্টাৰৰ
অ মানে আমাৰ যিকেইটা লগৰ আছিলে তাহাতে হেৰিত কৰিছিল এইখন কি আছিল, গুৱাহাটী কমাৰ্চ আমি আমাক সুধিছিল আৰু তহঁতক মে মেজৰ দিছে নে? আমাকতো প্ৰথম এডমিশনৰ পৰাই মেজৰ দিছে। যদিও আমি চি পি চি এছ কিন্তু তাহাঁতে কৈছ ছে আমাক দিয়া নাই জানে চি বি চি এছ কাৰণে কমাৰ্চৰ ষ্টুডেন্ট খিনিক থাৰ্ড চেমিষ্টাৰৰ পৰা হে দিব মানে প্ৰথম এটা বছৰ তোমালোকক দিয়ে নিদিয়ে আৰু সেনেকুৱা পিছত আমিও ভাবিছো আমাক চাগ নিদিব কিন্তু আমাক দিছিলে আৰ্চৰ খিনি আমি পাইছিলো কিন্তু কমাৰ্চৰ খিনি পোৱা নাছিল চাইন্সৰ খিনিও পাইছিলে কমাৰ্চৰ খিনিয়ে পোৱা নাই অকল।
উম আ ম তেনেকে একবছৰ পিছতহে দিছা থাৰ্ড চেমিষ্টাৰত উঠিলো পিছতহে দিছে
অ',
আজিকালি পঢ়া-শুনা কি যে লেঠা লগাই আছে চৰকাৰে
উম হু স্কলাৰশিপ স্কলাৰশিপ পোৰটো মানে ভালকে নাপাওৱেই কিবা আধৰুৱা আধা আধৰুৱাকে পোৱা টাইপ আমাৰ টাইমত আমাৰ টাইমত মানে স্কুটি যেতিয়া দিলে আৰু আমিতো তেতিয়া ধৰা ডিগ্ৰী ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ মান আছিলো নহয় নহয় তেতিয়া লকডাউনৰ পিছতহে স্কুটি দি দিলে ন আমি ডিগ্ৰীৰ লাষ্টত আৰু তেতিয়া থাকোতা আমাক চাবা আমাৰ নাম আহিল দেই তাৰপাছত আমাৰ। ডিলাৰলৈকে কোনটো ডিলাৰত যাব লাগিব চব আহিল মোৰ বেষ্ট ফ্ৰেইণ্ড জনে পাৰ্চেনটিজ আছিল এইট এইটটি ফৰ তাই চাইন্সৰ আছিলে এইটটি ফৰ তাই আৰামত পাই যদিও চাইন্সৰ ধৰা চেভেনটি ফাইভ কৰি দিছিল তেতিয়া চাইন্সৰ প্ৰাই সেই হিচাপত আৰামত পায় তাৰ পাছত কি কৰিলে উম ডিলাৰত মাতিলেও যোনদিনা মাতিলে মানে চবকে বেলেগ বেলেগ টাইমত মাতে ন সেইবাৰ তাৰ পাছত উ তাকো মাতিলা তাৰ শামাক ও মাতিলে মাতি যোনদিনা যাম তাই আনদিনাখন ডিলাৰৰ পৰা ফোন আহিছে যে আপোনালোকৰ চবৰে স্কুতিবোৰ কেনচেল হৈছে
অ
তোমালোকৰ চবৰে স্কুটিবোৰ কেনচেল হৈছে গতিকে আকৌ চৰকাৰৰ ফাল স্কুলৰ পৰা আহ নটিচ অহালৈকে ৰৈ দিয়া একো নাহিল নটিচ
অ হয় নিকি আগতে মানে ডিগ্ৰীত দিছিলে নিকি
নহয় নহয় তাইৰে হায়াৰ ছেকেণ্ডাৰীৰে দিছিলে মানে হায়াৰ ছেকেণ্ডাৰী দি আমি তেতিয়া ডিগ্ৰী পঢ়িয়ে আছো হাই ছেকেণ্ডৰী মাৰ্কচ মাৰ্কচ টো চাইছিলে ন চাই সনে দিছিলে আৰু সেইটোয়ে আছ
আমি আমাক আকৌ হেৰি হাই ছেকেণ্ডৰী টাইমত মাতিছে মাতি কেনে ইমান প্ৰচেছ এটাৰ পিছত এটা কৰাই থাকে - কৰাই থাকে - কৰাই থাকে। ত পিছত স্কুটি টো যেতিয়া দিয়ে তেতিয়া যে ৰাতিপুৱা গৈছো অ মই ৰাতি ঘৰত আহি পাইছো দছটাত ইমান টাইম লাগে উম, বহুত কষ্ট এই চৰকাৰী বস্তু পোৱাও বহুত কষ্ট
অহ, বহুত ইমান সহজত নিদি দিয়েই ক'ব গলে
চৰকাৰৰ বস্তু তাতে একদম মানে সিহঁতৰ হেৰি খিনি উঠাই কেনে দিয়ে তথাপি মানে যিবিলাক বস্তু যে এয়া স্কুটিৰ কভাৰ চভাৰ এইবিলাক চব কিনিয়ে ল'ব লাগে সিহঁতৰ পৰা।
অ আৰু আনকি ছেফগাৰ্ড খিনিও কিনিব লাগে।
অ উম চেফগাৰ্ড খিনি কিনিব লাগে। অকল মানে স্কুটিটো ধমনামা স্কুটিটো দি দিয়ে।